কি কৰি আছা? অ' পিছে ভাত পানী?
ভাত পানী খোৱা নাই বাৰু চাহ তাহ খালোঁ, অ'। অ', তোমালোকৰ হলনে খোৱা?
চাহ তাহ খোৱা হ'ল বাৰু।
অ'।
উম।
উম।
তাৰপিছত পিছে খবৰ ভালে মোৰ, তোমাৰ?
অ', অ', মোৰো ভালেই বাৰু।
উম, ঠিকেই আছে পিছে খবৰ ভালে। আৰু এতিয়া মই তোমাৰ ঘৰতে আছো বাৰু।
অ'।
তোমাৰ এতিয়া কি কৰি আছা, পঢ়ি আছা নে কিবা কৰি আছা?
মই বৰ্তমান তোমাৰ বি এ কৰি আছো।
বি এ কৰি আছা নেকি?
অ', বি এ লাষ্ট এইটো লাষ্ট।
অ', বি এ লাষ্ট চেম নেকি, অ' মোৰ বি এ কমপ্লিট হ'ল বাৰু এ এতিয়া মই বিজনেছ কৰি আছো এতিয়া তোমাৰ দুটা, তোমাৰ এতিয়া কাপোৰৰ সৰুকৈ কাপোৰৰ বিজনেছ এটা কৰি আছোঁ, আৰু তোমাৰ প্লাছ ফাষ্টফুডৰ বিজনেছ এটা কৰি আছোঁ।
অ', অ', ঠিকেই আছে তেন
তুমি কি কৰি আছা এতিয়া পিছে?
মোৰো তোমাৰ গাহৰি বিজনেচ আছে।
আচ্ছা, তুমি এটা বিজনেছৰ আইডিয়া দিব তোমাক তুমি যোনটো ব্ৰইলাৰ আছে, ব্ৰইলাৰ ফাৰ্মৰ বিজনেচো কৰিব পাৰা।
অ'।
তোমাৰ এতিয়া ধৰা বা বা অকণমান প্ৰথমতে ঘৰটো বনাবলৈ ধৰা দুজনমান মানুহ লগাই দিলে, ধৰা বা আৰু ফেৰ লাগিলে প্ৰথমতে, তুমি ধৰা কোম্পানীৰ ফালৰ পৰা কৰিবা পুৰা বা ঘৰ পূৰা বাঁহ বনাই ল'লা, অলপ তাৰপিছত ধৰা অকলেতো নোৱাৰিবা। ধৰা কোনবা এন যদি তাক হেৰি কৰি ল'বা পাৰ্টনাৰশ্বিপত, ধৰা এতিয়া প্ৰথমতেতো কোম্পানীয়ে তোমাক চব দিব। ব্ৰইলাৰ মুৰ্গীও দিব, ষ্টাৰ্টিঙত ব্ৰইলাৰ মুৰ্গী, দানা পানী মানে আদি কৰি, যিমান যি লাগে তোমাক চব দিব সেইফানৰ পৰাই। যদি তুমি ব্ৰইলাৰৰ পৰা বাছ ধৰা দানা আদা কৰাই বাচি গ'ল, পিছত সেইখিনি তুমি নিজৰ প্ৰফিটৰ কাৰণে বেচি দিব পাৰিবা।
উম, উম।
তোমাৰ প্ৰথমতে ইনভেষ্ট কৰিব লাগিব, আৰু দুজনমান মানুহ কৰাই মানে কৰিব লাগিব যদি পাৰ্টনাৰশ্বিপত নকৰা অলপ কষ্ট কষ্ট হ'ব নহ, তোমাৰ ধৰা কেমিকেলৰ ঢালিব লাগিব আকৌ এইখিনি চাফা কৰিব লাগিব।
উম।
মানে পুৰা চফা তাফা কৰিব লাগিবতো, মানে ডেইলি চাফা কৰিব লাগিব লেতেৰা হ'ব।
অ'।
আকৌ যোনটো ব্ৰইলাৰ তোমাৰ গু ওলাব, দানাটো মানে দানা খাই যোনটো শৌচ কৰিব ব্ৰইলাৰটোৱে, সেইটোতো সেইটো তাৰ পৰা তুমি এটা বিজনেছ কৰিব পাৰা। তেনেকে তুমি এতিয়া, মাছ পুখুৰিত এটা, পুখুৰি আছে যদি তোমালোকৰ পুখুৰীত ধৰা মাছ এৰি দিয়া। আৰু সেইটো ব্ৰইলাৰ দানাটো দিয়া, তুমি চোৱা মাছ মানে পৰা সাৰ সাৰ দাই পৰা ন বস্তুটো। সেইটো খাই মাছ পুৰা ডাঙৰ হৈ যাব, আকৌ তুমি ব্ৰইলাৰ বিজনেছ লগতে সেইটোতো কৰিও, সেইটোতো তুমি ফাইদ হৈ যাব তোমাৰ।
অ', হৈ যাব।
দুয়ো ফালৰ পৰা তোমাৰ ফাইদা হৈ যাব, সেইকাৰে তুমি এইটো পাৰা যদি কৰিব পাৰা। যদি কোনবা ইণ্টাৰেষ্ট আছে তাক কবা, যদি নাই মোকে কণ্টেক্ট কৰিবা, মই বাৰু ইাৰে এটাত অলপ
অ', হ'ব বুজি পালো বাৰু।
কাপোৰৰ বিজনেছ কৰি আছোঁ, কাপোৰৰ বিজনেছ তোমোৰ পৰা ধুনীয়াকৈ চলি আছে, কাপোৰৰ বিজনেছ এাতিয়া তাতে গৰমৰ দিন।
অ'।
বেছিকৈ, হাফ, হাফ চাৰ্ট, মানে চব হাফ বস্তুবলাকে, চব যেনেক হাফ পেন্ট। বিলাকে চলি আছে ধৰা।
অ', ময়ো বৰ্তমানটো এতিয়া, অ'
তাতে ফিফা ৱৰ্ল্ড কাপ চলি আছে এতিয়া।
অ'।
তাতে ধৰা, ৰ'নাল্ডো, মেচি, নেইমাৰ সিহঁতৰ পৰা মানে এইবিলাক লগাই লগাই দিছোঁ। সিহঁতৰ ল'গ' বিলাক লগাই প্ৰিণ্ট কৰি দিছোঁ, প্ৰিণ্টৰ ধৰা এটা মোৰ মেচিনো আছে বাৰু নিজৰেই, ধৰা অলপ তাৰ পিছত সেয়া মেচিনৰ লগত প্ৰিণ্ট কৰি দিওঁ, পূৰা মানে এতিয়া সেইবিলাক চেল হৈ আছে আৰু। এতিয়া, তোমাক লাগে যদি কনটেক কৰিবা। উম, উম, মানে তোমাৰ ধৰা
তেনেকে ইমান ডাঙৰ বিজনেচ নাই বাৰু।
অঁ,
তোমাৰ গাহৰি ফাৰ্ম এখন খোলা আছে, মানে আমাৰ অসমীয়া মানুহটো ঘৰত পুহিব নোৱাৰি ন'।
অ'।
ত', লগৰ এটাৰ লগত মানে এনেকে প্টনাৰশ্বিপত
উম, এনেকেই কৰিব লাগে অ ', এনেকেই কৰিব লাগে।
চাই মিলি সেইকাৰণে ত্ৰিশটামান, কিনিছিলোঁ।
উম।
বা তোমাৰ এতিয়া, আধি চিষ্টেম কৰা নাই কাৰণ, আধি চিষ্টেম কৰি মোৰটো লছ হৈ যাব।
উম।
সেইটো কাৰণে মানে কি কৰিছোঁ, দুটাই সমানে সমানে পইচা দিছোঁ, এটা মানুহ ৰাখি দিছোঁ মানে। মান মান, দৰমহাটো দিওঁ, তাত চোৱা চিতা কৰিবৰ কাৰণে দিওঁ, আৰু তোমাৰ ধৰি লোৱা কিবা কিবি প্ৰব্লেম দিলে, বা দানা চানাটো দুইটায়ে সমান সমানকে মানে মিলাও আৰু।
উম।
কেতিয়াবা সি আনেগে, কেতিয়াবা মই আনোগে তেনেকুৱাকে আৰু, সিও মাজে মাজে তাৰ পৰা চোৱা চিতা কৰিব মানে, হেৰি মানুহটো, ৰাতিহে তোমাৰ বেছিকে দৰকাৰ হয়। ৰাতিটো সি থাকেই বা মই থাকোঁ।
উম।
তোমাৰ এতিয়া, বন্ধৰ মাহটোটো এনেকে একো নাইয়ে কাম চাম।
উম, ঠিকেই আছে, এইটো লাগি থাকিব লাগে আৰু মানে, যি হ'লেও এটাত।
উম, সেইটোৱে এতিয়া এইটো চলাই দিছোঁ, এতিয়া বি এ টো কমপ্লিট হওঁক। কমপ্লিট হোৱাৰ পিছত আৰু, খোলিম নেক্স বেলেগ এনে।
ত মোৰ দুটা বিজনেছ আছে। ছে বাৰু এতিয়া, বিশেষ কৈ ধৰা, যোনটো ফাৰ্, ম কাপোৰৰ বিজনেছটো দিনত চলি থাকে ধৰা। ত', মই মানুহ ৰাখি দিছোঁ মানে, দোকানত তোমাৰ যোনটো
অ'।
তোমাৰ আৰু যোনটো এতিয়া, ধৰা সন্ধিয়া ধৰা, দুজন মানুহ তাতো লগাই দিছোঁ। মানে এজন ৱেটাৰ চিষ্টেম আৰু এজন মানে ক কু টেৰ কুকিং যোনটো ধৰা। ফাষ্ট ফুডৰ বস্তু বনাই, যেনেকে ম'ম' চাওমিন এইবিলাক, পাছতা আদি। কৰি মানে, যি, যি ফাষ্টফুডত পৰে পিজ্জা, বাৰ্গাৰ, সেইবিলাক পূৰা মানে আছে আৰু। যোনটো, যোনটো মানে সিহঁতে পুৰা মানে চলাই থাকে আৰু, সিহঁতক মই পুৰা যি, যি লাগে পুৰা যোগাৰ দি দিওঁ, আৰু বাকী সিহঁতে পুৰা মানে কৰি পুৰা কৰি থাকে, এতিয়া আৰু সিহঁতক কৰাই আছোঁ পুৰা কৰি আছে মানে।
অ', ঠিকে আছে, তেনেকুৱা বিজনেছো। তোমাৰ এতিয়া ফাষ্ট ফুডৰ দোকান বুলি খুলিব গ'লে তোমাৰতো সন্ধিয়া সময়তে
উম, সন্ধিয়া সময়তে খুলো আৰু ধুনীয়াকৈ বনাও, ম'ম' লাগে ম'ম' মানে ধৰা মম' বনাত তাত মানে ছাগলী চুপটো বনালে বেছি তোমাৰ হেৰি হয় মানে কাষ্টমাৰ আহে। যদি ছাগলী চুপ নবনোৱা তেতিয়া মানে তোমাৰ ব্রইলাৰ দি জোনে চুপ বনাই সেইটো মানে ইমান ভাল নালাগেতো খাই তাৰপিছত মানে নহয় মানে, আগত চাটনিটোৰ কাৰণে বেছি মানুহ আহে তোমাৰ।
আহে অ'। তাতে তোমাৰ মানে কি হয় দিনটো ধৰি লোৱা কাপোৰৰ বিজনেছত লাগিলা সন্ধিয়া সময়ত তুমি ডক্টৰখিনি বা চাকৰ মেম্বাৰখিনিক
উম, উম।
এই কিমাননো আৰু কাপোৰৰ দোকান খুব বেছি দহটালৈকে খুলিবা।
উম, কাপোৰৰ তাঁততো তাত থাকিবই, অলফোনো থাকেই। পিছত আৰু এইটো এখন চলাই দিওঁ আৰু, এখন মানে দেৰিলৈকে থাকে, ফাষ্টফুড এখন তোমাৰ মিনিমাম বাৰটালৈকে থাকেই।
অ' সেই সেইটোতো চলিবই বাৰু, অ' কাৰণ
ফুড এখন ললে ধুনীয়া, তাত ফাফুডত ধুনীয়া ফাইদা আছে তোমাৰ, ফাচ তুমি যদি কৰিব পাৰ পাৰ তুমি খোলো যদি খোঁ বোলে তুমি খুলিব পাৰিবা আৰু মানে এতিয়া মোৰ ইমান ডাঙৰতো নাই মানে এখন ঠেলা চিষ্টেমত আছে অলপ সৰুকে।
অ', অ'।
তাতে মানে বনাই আৰু ধুনীয়াকৈ ফাষ্টফুডত মানে বস্তুটো আহি যায় আৰু দুখন তাতে ধৰা বেঞ্চি লগাই দিছোঁ কাঠৰ বছ তাতে বহে। তাতে মাৰি দিয়ে, মানে ফাষ্ট ফুড, ফাষ্ট ফুডফথ আৰু ফাষ্টফুড মানে আৰু ফুডত ফাষ্ট ফুডৰ দোকান, মানে জানিবই আৰু কেনেকা হ'ব তাত মানে।
তুমি অকমান যদি ডাঙৰকে খুলিম বুলি ভাবিছা মোৰ লগৰ পাৰ্টনাৰশ্বিপ কৰিব পাৰিবা, মোৰ মানে তোমাৰ তেজপুৰ টাউনত অলপ
অ', অ' মানে এতিয়া তোমাৰ প্ৰথমতে কৰি আছোঁ এতিয়া আৰু কেইদিনমান পিছত যক অকণমান যদি বিজনেছটো বেছিকৈ চেল হয় তেতিয়াহে আৰু মানে অকণমান ডাঙৰকৈ ভাবিম আৰু কৰিব পাৰিম বুলি। ধৰা কাপোৰটোত টোপ মানে ডাঙৰকৈ কৰি আছোঁ লাহে লাহে যদি তাত তাত যদি বেছি ইনভেষ্ট হয়, তেতিয়া ইয়াত ইনভেষ্ট কৰিম আকৌ তাৰপা ইনভেষ্ট হ'লে ইয়াত মানে হেৰি কৰিম। তাৰপৰা যদি প্ৰফিট হয়, ইয়াত ইনভেষ্ট কৰিম মানে তোমাৰ। আৰ যদি প্ৰফিট নহয় আৰু মানে লাহে লাহেকে কৰিম আৰু।
উম, কমন বিজনেচ এটা আছে বাৰু মোৰো। মানে তোমাৰ টাউন এৰিয়াত থাকোঁ ন'।
অ'।
তাত মানে তোমাৰ মাটি আছিলে ত' তাত মানে তোমাৰ হেৰি বনাই দিছোঁ সেনেকে ৰুম বনাই দিছোঁ।
উম।
ৰুমবোৰ মানে বেলেগে দোকান খুলিবৰ কাৰণে ভাড়াত দিয়া আছে এতিয়া। তোমাৰ এনেকে কৰি, আছে বহুতখিনি আছে, তোমাৰ থাকাৰ ৰুম দিয়া আছে।
তাত পুৰা মানে ৰুম ভাড়াই দিব পাৰি সেইটোও কৰিব পাৰা মানে তোমাৰ তাৰমানে নৰ্মলকে নৰ্মল লাৰু ধৰা এটা অলপ ভি আই পি টাইপৰ বনাবা আৰু বাকিকেইটা ধৰা নৰ্মেল ল' কলেটিৰ দুটাটা এটা ল' বনাবা, যোনটো ল' কোলেটি একদম কম প্ৰাইজত দিবা, অকণমান যোনটো ভাল দিবা সেইটো অলপ হাই প্ৰাইজত আৰু যোনটো একদম ভাল মানে চব মানে তাত যোগাৰ থাকিব সেইটো তোমাৰ মানে ভি আই পি ৰুম বুলি থ'বা আৰু সেইটো চিষ্টেমত থ'বা।
এতিয়া বৰ্তমান তোমাৰ সাতটা আছে বাৰু। উম, সেইটোয়ে। এ, আহি থাকে বাৰু ইয়াতে তোমাৰ এতিয়া ৰুম মোৰ অলৰেডি গোটেইখিনিয়ে বুক আছে।
উম, যোনটো তোমাৰ ল' কোৱালিটিৰ ৰুমটো তাততো তোমাৰ ঢেৰ ল'ৰা থাকিব যেতিয়া তোমাৰ ধৰা আছাম পুলিচ, অগ্নিবিৰৰ আছ তাতে তেজপুৰত হয় ন' এক্জামবিলাক, তাতে থাকিব নহয় তেতিয়া এই তাতে তোমাৰ মানে অলপ ল' কোৱালিটিত লগাই দিবা, যোনটো অকল মানে তাত হেইত পাই দিয়া, তুলি পাই থৈ দিয়া তাত চব লৰা আহি যাব তাত থাকিব, পাংখাৰ যোগাৰটো কৰিব লাগেতো যেতিয়াতো বহুত গৰম পাংখা নহলে থাকিব নোৱাৰে ৰাতি।
অ' সেইটোতো বাৰু আছে বাৰু। মোৰ এতিয়া মানে তোমাৰ কি হ'ল চাকৰি ক্ষেত্ৰত মানে বাহিৰৰ পৰা বহুত মানুহ আহে নহ।
অ', এতিয়া মানে তোমাৰ অসম পুলিচ, অসম ফৰেষ্টৰ আৰু আহিব যেনেকে তাত ফুলমৰাত হয় তাতো আহিব, যিমান ল'ৰাবিলাকেতো আগৰ দিনাখনেই আহিবলগীয়া হয়। আগৰ দিনাখন আহ পেলাই তাতে থাকিবলগীয়া হয় মানে, সেইটো চিষ্টেমতে আৰু থাকিব সিহঁতে। ত থাক দিলে সিহঁনতক, তোমাৰ তাতে থাকিব পাৰিব ধৰা তুমি যিহেতুতো ল'ৰা মানুহ। সিহনতক তুমি মাতিবও পাৰিবা, আহা ইয়াতে মোৰ ৰুম আছে বুলি। তাতে এখন টুলেট বুলি বৰ্ড লৈ আহিবা, সিহঁতে নিজে দেখিবই আৰু তাতে বৰ্ড এখন আছে। ষ্টুডেট বুলি কোৱা চব আহি যাব ল'ৰাবিলাক।
উম, মানে তোমাৰ ৰাস্তা কাষত ধৰি লোৱা হা?
পিছে এতিয়া খেতি বাতি কৰিছা?
খেতি বাতি হৈছে বাৰু, খেতি বাতি মানে তোমাৰ আমাৰ তেনেকে ইমান নাই, অলপ দূৰত আছে।
অ'।
আমি তোমাৰ আধি দিয়া হয়।
অ', আধি দিয়া হয় নেকি, ঠিকে আছে মই বাৰু এনেকে আধি দিয়া নাই আমাৰ নিজে অলপ ঘৰতে মানে মানুহ লগাই হৈছে যেনেকৈ তোমাৰ বডি, ভেন্দি জিকা, ভোল, আদি মানে এইবিলাক ৰঙালাও পৰা মানে আৰু ধানৰ খেতিতো ধানৰেই ধৰা। ধানৰটোতো এতিয়া, বাৰিষা কালত ধানৰ খেতিটো কৰিবই লাগিব। সেইকাৰণে ধানৰ খেতিটো এক্সট্ৰা কৰিয়ে আছে, আকৌ তোমাৰ এইপিনে বাকী খিনি খেতিও কৰিছো যিহেতু এতিয়া তে বাৰিষাতো বস্তু শাক-পাচলিৰ বিলাকৰ বহুত দাম, সেইকাৰনে ঘৰত কৰিছো মানে আৰু, ত' ঘৰতো খাব হ'ব আকৌ তোমাৰ টেক্টৰৰ ব্যৱসায়ো কৰিব পাৰিম সেইটোত।
উম।
মানে এজন মানুহ পাইছো সিহঁতক কৈছো, মানে হলচেলত দিম আপুনি আমাৰ পৰা লৈ যাব বুলি। মানুহজনী মানে বেপাৰী হয় কি, অ' হ'ব মই আপোনাৰ পৰাই লম বুলি কৈছে আৰু। সেনেকৈ মানে ত' সেই তোমাৰ খেতিটো কৰাই আছো, বিজনেচো খেতিতো বিজনেচ এটা কৰি দিছো আৰু সৰু সুৰাকৈ।
অ'।
এনেকে লাগি আছো আৰু, তাৰছত এতিয়া আত ফুৰিব যোৱা প্লেন বনোৱা নাই নেকি?
ফুৰিবতো যোৱা তেনেকে প্লেন বনোৱা নাই এতিয়ালৈকে।
আচ্ছা, আমি বনাই আছোঁ বাৰু। তোমাৰ গোৱাফালে যাম বুলি ভাবিছোঁ, মানে তোমাৰ অ', বিশ তাৰিখ মানে চাও কি হয় কালি ইমান টিকেট বুক কৰিব লাগিব মানে ল'ৰাকে লগৰ কেইজনক কৈছো, ছয় সাতজন আছে মানে সিহঁতক কৈছো। টো বল এবাৰ গোৱা যাও সিহঁনতে কৈছে অকে যাম বুলি ডান আৰু, ফিক্স মানে কালি মান যদি টিকেট বুক কৰো কৰিম মানে, তুমি যোৱা তোমাৰ যদি ইণ্টাৰেষ্ট আছে ফুৰা তুমি যাব পাৰিবা আমাৰ লগতে, অহা কালি মানে টিকেট বুক কৰিম মানে।
অ', পাৰি বাৰু তেনেকে, মোৰ দুজনমান লগৰ আছে যোৱা কথা মানে সিহঁনতে কৈ আছে। আ মই ইমান ইন্টাৰেষ্ট লোৱা নাছিলো ইহঁনতৰ কথা, মানুহ ইমান নাছিলি নহ। ঠিকে যদি ওলোৱা তেনে ব'লা গৈয়ে আহো তেনে।
তুমি মোৰ পাৰ্চনকে কণ্টেক্ট কৰিবা দিয়া, আৰু তাতে তাতে মানে এজন আছে আৰু দাদা আমাৰ, সেই মানে তাতে হেৰি কৰে গাইড ছিষ্টেমত কাম তাতে কাম কৰে মানে, তেওঁ কৈছো যে আমি ইমান তাৰিখ কেনেকৈ যাম আপুনি আমাক গাইড কৰিব লাগিব, অ' হ'ব তোমালোকে আহিবা মই গাইড নকৰিম নে এনেকে মানে কৈছে আৰু গাইড কৰিম আৰু মানে আমাক গাইড কৰিব, আৰু সি মানে ধৰা তাতে ক'ত কি ঠিক আছে, ত' আমি নাজানো প্ৰথমবাৰ যাম। তাতে জানো আৰু কিবা বীটছ বুলি আছে, সাগৰৰ বীটছ আছে, এনেকে কিবা কিবি বস্তু আছে নাজানো আৰু কি কি আছে বালিত। যাম আৰু এবাৰ ফাৰ্ষ্ট টাইম আৰু মানে চাই আহিম আৰু তাত গোৱাত কি কি আছে তোমাৰ।
অ'।
ঠিকে আছে বাৰু দিয়া তেনে মই তোমাক কণ্টেক্ট কৰিম পাৰ্চনেলকে, গ'লে মানে। উম।
অহ, কনটেক্ট কৰিবা।
অ'।